হেল্ল' অ', নমস্কাৰ শুনা পায় আছা নে আপুনি? অ', অ', অ', শুনি আছোঁ। অ', আপুনি এনেটো ফ্ৰিয়ে আছা নে?
হয় হয়, বৰ্তমান মই ফ্ৰী আছোঁ, একো তেনেকুৱা অসুবিধা নহয়।
অ', আপুনি যদি ফ্ৰী আছা, মই আপোনাৰ লগত মানে কিছুমান বিষয়ৰ ওপৰত কথা আলোচনা কৰিছিলোঁ, আহ
দে
বনোৱাৰ ওপৰত মানে আলোচনা কৰিম, আহ হাতেদি বনোৱা বস্তু বস্তুবোৰ ক'লেতো মানে বহুত আছে, বস্তু বোৰ হাতে দি বনোৱা যোনটো মানে আজিকালি মানে সিমান মানুহ বোৰে নবনাই আৰু না, আগতে মানে বহুত মানুহে মানে হাতেদি বনাইছে যিয়ে, আগৰ যুগত মানে, কিন্তু এতিয়াও কিছুমান গাওঁবোৰত পাব পাব পাৰে, এনেকে হাতেদি বনোৱা বস্তু বোৰ, য'ত মানে আমাৰ ককা বা আমাৰ ককা আইতা, এইবোৰ মানে বনাই আৰু না, আগতে মানে আগৰ যুগৰ মানুহ বোৰ আছে, সেইবোৰ মানে বনাই, যেনেকে আমি বাঁহেদি বনোৱা বস্তুবোৰ বহুত দেখা পাওঁ, যে ক'ব গ'লে আহ জাকৈ, আৰু তাৰপিছত আকৌ এনেকে আৰু আছে, এনেকে চা অ', চাউল চালনি কৰা চালনী, আৰু এনে কে দালা, সেইবোৰ আছে আৰু, আৰু ক'ব গ'লে যোনটো টো আমি মৰা বুলি কওঁ, সেইটোৱো মানে বাঁহেদি বনোৱা হয়। আৰু এইটো, আগৰ মানে অ' ককা ককা আইতা সেইবোৰ মানে বনাইছিল, এতিয়া ক'ব গ'লে ক'বাত ক'বাত দেখা পাওঁ আৰু না। সিহঁতে মানে হাতে দিয়ে, এনেকে বাঁহৰ লগত এনেকে বনোৱাটো আৰু সেইটো মানে, আৰু আৰু দেখা পাওঁ মানে, আমাৰ ঘৰতে মানে মোৰ নিজৰ ককা, সি মানে ঘৰতে বাঁহেদি মানে বিচনী বনাই আৰু ন' অ', মানে তাতে বিচনীৰ বহুত মানে ডিজাইন দিব পাৰে, বাঁহৰ লগত কালাৰ কৰি মানে, যেনেকে বনাই ন', বহুত ধুনীয়া লাগে আৰু, আৰু সেইটো মানে যিহেতু গুণ এইটো মানে সেইটো গুণ মানে ইহঁতৰ তাতে থাকে আৰু সেইটো মানে বেলেগে যদি শিকিব বিচাৰে সেইটো মানে শিকি ল'ব লাগে আৰু ন যিখিনি মানে আমি হাতেদি বনোৱা বস্তু বোৰ দেখা পাওঁ। সেইবোৰ মানে এটা বহুত ভাল গুণ হয়। সেইবোৰ গুণটো মানে আমি আমাৰ ককা আইতাৰ পৰা ল'ব লাগে, কিয়নো ক'লে মানে পিছৰ জেনেৰেশ্যনত এতিয়া আমি শিকি নললে পিছৰ জেনেৰেশ্যনত সেইবোৰ চ'ব মানে লাহে লাহে লাহে চব মানে হেৰাই যাব আৰু পিছৰ জেনেৰেচন টো মানে গ'ম নাপাবো আৰু সেইবোৰ কি বস্তু আছিল কি নহয় কেনেকে বনাই। বনাই ছিল কৰ পৰা বনাইছিল, সেইটো মানে পিছৰ জেনেৰেচন নে একো গ'ম নাপাব। সেইকাৰণে মই ভাবো। যিমান মানে আমাৰ অ' ডাঙৰ ককা-আইতা বা দেউতা সেইবোৰ আছে, সেইবোৰে যদি ইহঁতে যদি মানে হাতেদি বনোৱা বস্তু বোৰ বনাব জানে তেতিয়া মানে আমি শিকি ল'ব লাগে। আৰু তেতিয়া আমাৰ কাৰণে বহুত লাভ হয় আৰু আগৰ আগৰ দিনত টো মানে এনেকে হাতে দি মানে অ' বস্তু বনাই কেনে বিক্ৰী কৰি কেনে এনেকে মানে ঘৰ চলাই আছিল আগৰ যুগতো এতিয়াও উৎসৱ গ'লে মানে বজাৰ বজাৰ এইবোৰত গ'লে দেখা পাওঁ আৰু না বহুত মানুহে হাত হাতেদি বনোৱা বস্তু বিক্ৰী কৰে হাতেদি মানে আজিকালি বাহেকিতো মানে। ত পাকঘৰত থোৱা ৰেগ বোৰো বনাই সেইবোৰো দেখা পাইছো। সেই টো মানে বেচে আৰু না মানুহ বোৰে মানে বনাই কিনে নিজৰ হাতে দি বনাই কিনি বিক্ৰী কৰে। আৰু ক'ব গ'লে তো এতিয়া বিচনা বোৰো মানে হাতেদি বনাই কাঠৰ বিচনাটো মানে আমাৰ গাঁৱতো আছে এনেক বহুত যোনে মানে বেপাৰ কৰে আৰু ন, বিচনা, টেবলছ, চেয়া সেইবোৰ মানে, ঘৰতে বনাইকেনে এনে বিক্ৰী কৰা দেখা পাইছো, ইহঁতৰ হাতত এনেকে গুণ আছে, মানে বিচনা বোৰতো মানে নি যিমানে ডিজাইন কৰিব পাৰে, যেনেকে লাগে সেনেকে বনাই দিব পাৰে, যাচ অকল তুমি ক'বহে লাগে যে মোক সেইটো ডিজাইনৰ লাগে বা এনেকুৱা টাইপৰ লাগে। এতিয়া মানে ইহঁতে কি কৰিব, একদম চেম এনেকে ডিজাইনৰে মানে বনাই দিব পাৰে। ব আৰু। আৰু ক'ব গ'লে চেয়াৰ বোৰ আছে, আজিকালিতো চফাবোৰ টো মানে বনাই মানুহবোৰে মেক্সিমাম মানে আগত-আগৰ পৰাই বনাই আছে। কিন্তু লাহে-লাহে মানে আপগ্ৰেড হৈ আছে, আগতে একো ডিজাইন দিব নাজানিছিল, কিন্তু আজি হাত হেৰি বনালেও মানে বহুত ডিজাইন দিব পাৰে। ভাল-ভাল ডিজাইন থাকা এনেকে ওলাইছে, আৰু চ চেয়াৰ বোৰতো মানে, বহুত ভাল-ভাল ওলাইছে হাতেদি বনোৱা হ'লেও। আৰু মানে অ' মই ক'ব গ'লে মানে হাতেদি বনোৱা সেই যোনটো কাঠৰ চেয়াৰ চেয়াৰ, তাতে বহিলে মানে আমাৰ শৰীৰত একো বেছি প্ৰব্লেম নহয় আৰু কিন্ত কিন্তু আজিকালি চবে প্লাষ্টিকৰ ইওছ কৰে, কিন্তু প্লাষ্টিকৰ চেয়াৰত বহিলে কি হয় আমাৰ হাত ভৰিটো ফুলিব ধৰে, আৰু কোনোবা যদি বেমাৰী থাকে। থে সিহঁত মানে যদি অ' প্লাষ্টিকৰ চিয়াৰত বহে সিহঁতৰ মানে হাত ভৰিটো চব ফুলি থাকে আৰু তাৰ পিছত তাতে মানে লৰচৰ কৰিব নোৱাৰা এনেকে হৈ যায়, কিন্তু আমি কাঠৰ চেয়াৰত বহিলে মানে সেনেকে নহয়, আমাৰ কাঠৰ চেয়াৰত বহিলে আমাৰ দেহাটো মানে শৰীৰটো বহুত অ' ষ্ট্ৰং হৈ থাকে আৰু মান নে এনেকে হাত-হাত ভৰি এনেকে ফুলাটো দেখা নাপায়, আৰু হাত হাতেদি বনোৱা বস্তু বুলি ক'বা গলেতো লাইক বহুত আছে। যেনেকে গাওঁবোৰত মহিলা-মহিলা বিলাকে হাতেদি বয়ে হয়নে নহয়। হাতেদি বোৱা গামোচা হা, হাতেদি বোৱা এনেকে মেখেলা, দখনা সেইবোৰ মানে গাওঁবোৰত দেখা পায় আৰু। হাতেদি মানে বনোৱা, নিজে মানে হাতেদি মানে সুতা ওলোৱাও হয় আজিকালিতো, কিন্তু আজিকালি বহুত মেচিনবোৰ আ আহিছে, কিন্তু আগতে মানে হাতেদি মানে অ' সূতাও ওলাইছিল পুলু পোক কাৰ সেই বাহা দিয়ে, এতিয়াতো ইমান দেখা নাপাওঁ সেইটো অ' কি কয় সুতা বনোৱাটো, কিন্তু কাপোৰ বোৱাটো বেছি দেখা পাওঁ। আৰু এনেকেই মানে মহিলবোৰে কাপোৰ বোইকেনে নিজৰ অ' মানে ঘৰ পৰিয়ালটো চলাই আছে, চাই আছে, এতিয়া অক অকল মানে শিক্ষাৰ ল'ৰা মানুহে এনেকে কাম নকৰে বা টাকা নাকমাই মানে ছোৱালীবোৰো মানে মহিলাবোৰৰ নিজৰ-নিজৰ এতিয়া মানে ষ্ট্ৰংহৈ গৈছে আৰু নিজৰ-নিজৰ ইনকাম আছে, নিজে এনেকে কাপ কাপোৰ বৈ-বৈ কিনে মানে অ' ইনকাম ইনকাম কৰিব পাৰি আৰু এনেকে বহুত আছে, আ, যেনেকে দেখা পাওঁ। আমাৰ এইফালেতো মানে গাঁও এৰিয়া ন, তাতে-তাতে গাঁও এৰিয়াত মানে কি হয় আ, আমাৰ ঠাণ্ডা বতৰত মানে বহুত এনেকে মহিলা লা বোৰে, হাতেদি মানে ঊলৰ টপি, মোজা সেইবোৰ বনাই আৰু মাফলাৰ সেইবোৰ বনাই তেতিয়া মানে ইহঁতৰো অ' ভাল ইনকাম হৈ যায়, সেনেকে বনালে মানে ঠাণ্ডা বতৰত বহুত মানুহে হাতেদি বোৱাটো বেছি বিচাৰে ন, মেচিনৰতো মানে সিমান এটা গৰম নহয়। হয় বুলি কয়, যি-যিমান মানে হাতেদি বুৰে ঠিকটো বেছি, সেইটো বেছি ভাল। বুলি কয়। অ' অ' এতিয়া আপুনি সেইটোৰ বিষয়ে কিবা ক'ব বিচাৰিছেনে বা কিবা ক'ব পাৰিবনে। যি পাৰ মানে আপোনাৰ গাঁৱত বা আপোনাৰ জাগাত কোনোবা এনেকে হাতে দি বস্তু বনাই বা বনাই পাইছে আপুনি এনেকুৱা কিবা এটা আপুনি যি গ'ম পোৱা যি জানা সেইটো আপুনি ক'ব পাৰিবা। পাৰিবা।
অ'নিশ্চয় পাৰিম নিশ্চয় চমুহলে পাৰিম। বৰ্তমানতো আমি এই যেতিয়া আমি সৰু আছিলে তেতিয়া আমি বহুত তেনেকুৱা হাতৰ কাম বিলাক দেখিছিলে হয় ন নহয়। যেনেকৈ বেটৰ চেয়াৰ আপুনি কিছু আপুনি যিবোৰ কৈ গ'ল এইবোৰ সোকলো দেখিছিলো। কিন্তু বৰ্তমান দিনত এইবিলাক মানে দেখিবলৈ নাইকিয়া হৈ গ'ল আৰু মানুহে মানে সেইবিলাক কামটো মানে পাহৰি গ'ল।
অ'
বৰ্তমান মানুহ বিলাকে বহুত তেনেকুৱা কিছুমান মেচিনৰ দ্বাৰা মানে প্ৰস্তুত কৰা তেনেকুৱা বস্তু বিলাকৰ ওপৰত নিৰ্ভৰ কৰে হয় ন নহয়।
হয়, হয়।
আজিকালি যেনেকা উদাহৰণ উদাহৰণ স্বৰূপে ক'বলৈ গ'লে মানে মানুহৰ জীৱনত বৰ্ত তোমান বেছি তেনেকুৱা কঁকাল বিষ, কমৰ বিষ বিলাক দেখিবলৈ দেখা যায়, হয় নে নহয়। কাৰণ, কাৰণ কিছুমান। হাতেৰে বনোৱা তেনেকুৱা হাতৰ কাম বিলাক মানে মানুহে পাহৰি গ'ল। তেনেকৈ বেতৰ চকী বেতৰ চকী বিলাক আৰু কাঠৰ চিয়াৰ সিবিলাকত বহিলে মানুহৰ একো তেনেকুৱা কোমৰ বিষ কিবা কিবি বিলাক নহয়। হয় ন নহয় বৰ্তমানত তেনেকুৱা প্লাষ্টিক আৰু চ ফা এইবিলাকত মানুহে বহিবলৈ ভাল লাগে আৰু। নিশ্চয় হয়, বহি কিনে তেনেকুৱা মজাও লাগে আৰু আনন্দ লাগে। ভাল লাগে, কিন্তু আনফালে ক'বলৈ গ'লে। শাৰীৰিক ভাৱে তেনেকুৱে অসুস্থ মানে কমৰ বিষ। তেনেকুৱা কঁকাল বিষ বিলাক। সেইবিলাকৰ পৰাও কিছুমান বেছি শতাংশ মানে
হয়, হয়।
সেই ভাবে মইয়ো ভাবো আমি পুনৰাই যদি পৰাপক্ষত সেই কৰ্মটো মানে শিকি লোৱাটো ভাল যেনেকৈ আপুনি কৈ গ'ল। আপুনি
আজোকোক কোকাবিলাকৰ পৰা মানে কৰ্মবিলাক শিকি লোৱাটো বহুত ভাল আমাৰ কাৰণে। কাৰণ কিছুমান মানুহ বিলাকে আজি আজিকালি কিছুমান বস্তুবিলাক হাতৰ কামবিলাক চিনি নাপায় হয়নে নহয়।
অ' হয়, হয়, বহুত আছে মানে এনেকে হাতৰ কাম নাজানে অ'।
বস্তুতটো দেখি পায়, কিন্তু এইটো কি বস্তু হয়, কি কামত ব্যৱহাৰ কৰে কিছুমান
আগৰ মানে হাতৰকে আমাৰ বস্তু বিলাক অ, হয়, হয়।
ময়ো ভাবো নিশ্চয় বহুত ভাল এইবিলাক শিকি লোৱাটো। আমাৰ কাৰণে কিছুমান জীৱনত উপকাৰ কৰে।
জনা জেনেৰেচন টো জেনেৰেচন মানে সেইটো শেষ হৈ যাব আৰু
হয়, হয়।
সেনেকেই মানে নাজানিব আৰু বনাব। কেনেকে বনাইছিল কে পিছতে সেইটো ভাব টো আহিব যে আমি আগতে কিয় সেইবোৰ শিকি লোৱা নাছিলোঁ। তেতিয়া আমি মানে সেইটো মানে চান্স টো পাইছিলোঁ মানে শিকিব। কাৰণে আমি শিকি নল'লোঁ সেইটো আমাৰ ভুল হ'ল এনেকুৱা ভাৱ আহিব আৰু। পিছত সেইকাৰণে আমি যিমান পাৰো যিখিনি হাতৰ কাম আছে, আমি আমি মানে শিকি ল'ব লাগে, যিমান যিখিনি পাৰোঁ মানে অ' এতিয়া আমাৰ সময়ো হৈ আছে। অ' আপোনাৰ লগত মানে কথা পাতি বহুত ভাল লাগিল। আপোনাৰ পৰাও বহুত শিকিব পালোঁ, মই মানে আপোনাৰ লগত এইেটো হাতৰ বন হাতে বনোৱা বস্তুবোৰ বোৰৰ বিষয়ে কথা পাতি কথা আলোচনা কৰি বহুত ভাল লাগিল।
হয় নিশ্চয়, নিশ্চয়।
আমাৰ আমি আমাৰ আ আলোচনা কৰাতো এইখিনিতে থওঁ নেকি।
অ' হ'ব দিয় মইো আপোনাৰ পৰা তেনেকুৱা কিছুমান অভিজ্ঞতা পালো আৰু কিছুমান উপকাৰী তেনেকুৱাও শিকিবলৈ পাৰিলো। সেয়েহে মই বহুত ভাল লাগিল আৰু অভিজ্ঞতা পালো। আৰু আমাৰ সময় অনুসাৰে আমাৰ সময় হৈ গ'ল হয় নে নহয় দে ই ৰা। বাৰু, ধন্যবাদ।
ধন্যবাদ।